কি খবৰ?
ভাল তোৰ।
ভাল।
এ নাৰে মোৰ ইমান এটা ভাল নহয় গম পাও না, একো ভালেই লগা নাই গা চা ভাল নহয়। ঘৰত থাকিলে ইমান কাম কৰিব লাগে।
এইটো চন হয়ে।
হা।
এইটো চোন হয়ে।
উম আৰু পিৰিয়েডচো হৈ আছে ভাল লাগা নাই একো গা ছা বেয়া না। ছোৱালী মানুহটো জানা সেইটোৱে আৰু প্ৰব্লেম মেইন প্ৰব্লেম।
বৌ নাই নেকি ঘৰত।
নাই অ তাই দুদিন একদিন খালি বাপেৰৰ ঘৰত যায় থাকে। মানে মাকৰ ঘৰত গৈ থাকে, দুদিন মান হল।
উম।
সেইকাৰণে আৰু তাই থাকিলেও একো নকৰে না।
আচ্ছা।
জানাই না।
অ। আজি বৰষুণ নেৰিবয়ে।
এ তেতিয়াৰ পৰা দিয়ে আছে না।
অ নন ষ্টপ। লাগাতাৰ দি আছে, অ।
তই শুই আছ।
নাই এনে আছো।
মাতটো কিবা এটা শুনা গৈ আছে।
অ ভাল হৈছে ন।
উম শুই থাকিলে মানে অলপ, মৰা মানুহ মৰা মানুহ।
অ হ হ। কালিৰ পৰা আকৌ এইটোৱে টিউচন যাবই লাগিব আজি বন্ধ।
বাচ্ছা বোৰক টিউচন কৰে নিজৰ হেৰিতো মনত পৰে না সৰু থাকাৰ কথাবোৰ। আমিও এনেকে টিউশ্যন কৰিছিলো আমিও মাৰ খাইছো। সিহঁতক চালে নিজৰ কথা মনত পৰে ন তোমাৰ বা কি মোৰতো বহুত মনত। আমাৰ মাইনা যে মাইনাক চালে মোক সৰু থাকাৰ কথা মনত পৰে।
অ হয় সেইটোৱে ন আমি ইমান পইচা দি পঢ়িছিলোঁ। আৰু ইহঁতক যদি তই পইচাটো সুধিবি নিদিয়ে কব ইমান নহব অলপে লোৱা এনে এনে কব।
সেইটোৱে।
পইচা।
ৰেগুলাৰ টিউশ্যন থাকে।
অ
তই টো টিউশ্যন কৰা না তুমি টিউশ্যন কৰা টিউশ্যন কৰাৰ পিছত ইণ্টাৰ্নশিপো তোমাৰ হেৰি হল এইটো কি ক অ স্কুল হল বা ভালেই চোন। ফিউচাৰত গৈ বা প্ৰফেছাৰ হব পাৰিবা।
উ প্ৰফেচৰৰ কাৰণে ফৰিয়ছটো কৰিব লাগে বাট মই এইটো নকৰো মই বি এড নাম দি দিম।
বি এড মইয়ো বি এড কৰিম বুলি ভাবিছো কিবা হয় আৰু এতিয়া।
অ সেইটোৱে বি এড টো লৈ লওঁ বি এডৰ পিছত চাওঁ কি হয়।
উম্
উম্ আমি এটা চাবজেক্ট। ল আমি এটা চাবজেক্ট কিমান আঠশ বাৰশ।
মই বাৰশ দি পিনে পঢ়ো মানে তো টিউশ্যন বেছি পঢ়া নাই হা সঁচা কথা কিন্তু এসপ্তাহ মান গৈছিলো মানে মাহত ছয় দিন কৰাইছিল। এসপ্তাহ ধৰিলো আৰু গোটেই কেইটা মিলাই। এসপ্তাহ গৈছো বাৰশ টকা দিছো আৰু মই টিউশ্যন কৰা নাই মই ভাল নাপওঁ টিউশ্যন পঢ়ি।
ইটোৱে নাআমি আমাৰ টাইমত আমি ইমান দি পঢ়িছিলো এতিয়াহঁতৰ উৎ চাহ আমি যদি খুজোঁ। অলপ পইচা দিয়ক এনেকে কেনেকে অ ক্লাছটো অলপ ডাঙৰ আছে মানে এইটো। ক'ব হ না না না মই চেভেনৰ লৈকে।
বাপৰে চেভেন।
উম্
ক এইট এইট নাইন।
এইত নাইন এই টো মোক ভাল নাপায় এইটো মেথছটো খেলে মেচটো। চব চাবজেক্ট পাৰি যাম আৰু যদি এইট নাইন দিলে। মই পাৰি যাম সব চাবজেক্ট বাট ইটো ন পাৰিম এইটো কি তোৰ মেথছ। অ মেথছটো নোৱাৰিম সেইকাৰণে মই এইট নাইন নকওঁৱে। অকলচেভেন লৈকে। ইটো ইহঁতৰ আৰু মই আৰ্মি কোৱাৰ্টাৰত কৰাও ন।
অ আচ্ছা আৰ্মি কোৱাটাৰত ভাল লাগে না ম ই চিনি। আৰ্মি কোৱাটাৰ গৈ।
উ উ বহুত ভাল লাগে ইহঁতৰ তোৰ মানে পুৰা এটা ডচিপ্লিন ভাল ডিচিপ্লিন এটা।
কেনেকুৱা ষ্টুডেন্ট বোৰ কেনেকুৱা বা বাপেক বোৰতো চাগে কিমান ধনী ধনী
পুৰা ডিচিপ্লিনত থাকে মানে এটা মানে ইহঁতৰ বহুত ভাল।
আমাৰ নৰ্মেল আমাৰ সেই নৰ্মেল ইহতৰ নিচিনা নহয় না আমাৰ নৰ্মেল যিবোৰ ষ্টুডেন্ট সৰু বা আমাৰ। ঘৰৰ বাচ্ছাবোৰৰ নিচিনা নহয় না।
নাই নাই সিহঁতৰ পুৰা বেলেগ আৰু সিহঁতৰ ডিচিপিলেন। এ আৰু ইহঁতৰ এটা চোচাইটি হৈ যায় না নিজৰ প্লেগ্ৰাউণ্ড টো বনিত। বনাই দিছে তাতে। অ সেইকাৰণে মই যদি লেট হৌ কি কৱ মেম আপুনি ইমান লেট কৰি এইপিনে কিয় আহিছে মই এতিয়া যাব লাগিব ন মই চবে খেলে এইটো টাইমত এনেকে কব।
ভালকে কয়। ‌
অ বহুত ভালকে কয়।
আমাৰ নিশায় নৰয় তই কিয় দেৰিকে আহিছ।
অ অ এনেকুৱা নাই সিহঁতৰ বহুত ভাল বহুত ভাল। আৰু পইচাৰ টাইমতো মানে যোনটো দিনা তাত সিদিনাই পেমেন্টটো দিব মানে পইচাটো দি দিয়ে।
উম তই ইংলিছো টিউশ্যন কৰা ন।
অ এইটো ভাল লাগে কিন্তু ইহঁতৰ কি জানা ইহঁতৰ। ত পইচা দি বহুত কি কি। এ ইমানে লোৱা ইমান লৈ কিনে কৰো কৰাই দিয়া আৰু তই যদি ইলেকশ্যন পৰা ইহঁতক চাবি
উম।
কিয় এবচেন্ট কৰিছা আজি কি হ'ল এনেকে এনেকে সুধি থাকে
উম ইমান আৰু ভাল নালাগে।
অ ইহঁতৰ ইটোয়ে এটা বেয়া চব ভাল আছে সিহঁতৰ পইচা দি ও চব ভাল। বাকী ইহঁতৰ এইটো বেয়া। অলপ দেৰি হলে আজ কাহা লেট হ গয়া এনেকে ক'ব।
কৰালে মই কি ভাবো জানানে মই সেইকাৰণে টিউশ্যন আৰু স্কুল ইন্টানচিপ লোৱা নাই। কৰালেই হৈ গ'ল ন।
অ মই যোনটো টাইমতে নকৰা তোমাৰ এইটো
কমপ্লিট হলে হল এদিন আ এদিন দুদিন সবৰে অলপ প্ৰব্লেম থাকে বুজিব লাগে যিহেতু সিহঁতে পেৰেঞ্চ হয় না। কিছুমান পেৰেঞ্চ এনেকুৱা থাকেও
অ আৰু বেলেগ মানে আৰু আছে ন তাতে। তাতে এনেকুৱা নাই এটা দুটা এনেকুৱা আছে মানে। এডুকেটেড হৈ কিনে আন এডুকেটেড দেখায়। ইমান পইচা আছে সিহঁতৰ ইমান পইচা তে কি ক'ব কি অ অলপ কম কৰি দিয়া অলপ কম কৰা এনে এনে কয় থাকিব।
উম।
সেইটোয়ে আৰু। অ আৰু সিহঁতৰ এতিয়া বহুত ষ্ট্ৰিক্ট হৈছে প মানে পঢ়াটো। পঢ়াটো বহুত ষ্ট্ৰিক্ট বহুত। মানে পেপাৰটো বহুত লেন্ডি লৈ গৈছে বহুত।
সিহঁতৰ চেলিবাস কেনেকুৱা?
আমাৰ কে বেলেগ আমাৰ ইহঁতৰ চি বি এছ চি ব'ৰ্ড ন।
চি বি এ চি ব'ৰ্ড।
উম, চা মই মানে সৰুৰ পৰা চেবা বৰ্ড অ চেবা বৰ্ডত পঢ়িছো। আৰু মোৰ যিমান টিউচন ৰ ল'ৰা ছোৱালী আছে চব ইটো আছে। চব ইটো চি বি এছ ই ব'ৰ্ড অ আমি
পাৰ লাগে ন?
পুৰা চিয়া আৰ্মি কোৱাৰাৰ্টাৰতো মোৰ চব চি বি এছ ই আৰু মোৰ ঘৰৰ বাহিৰতো চব চি বি এছ ই।
কিমান কেইটো টিউচন কৰা?
অ মোৰ চাৰে নটা বাজি যায়।
ৰাতি?
ৰাতি সেইকাৰণে নকওঁ কিয় অলপ ৰ অলপ ৰ
চাৰে নটা মানে এদিনত কেইটাকে গোটেই উইকটোত মানে তোৰ সপ্তাহত কেইদিন কে কৰা?
পূৰা।
চবকে মানে এটা ষ্টুডেণ্ট ৰেগুলাৰ?
অ।
লছ হয়টো এনেকে।
এ ক'ত নহ'লে কত এনেকুৱা পইচা দিব তোক। পাঁচ দিন মানে যেনে নহয় তই যাবই লাগে যদি তই এবছেন্ত কৰা তই চানডে যাব লাগিব এনেুৱা। সিহঁতৰ
কিহৰ সিহঁতেহে আহিব আৰু তোৰহে যাব লা
মইয়ে যাম, মই যাই কিনে কোৱাৰ্টাৰত পঢ়াও ন হেতু
উম সিহঁতকতো ওলাব নিদিয়ে?
নাই নাই নাই মই নিজে কৈ চব মিক্স পুৰা ভাৰত মানে তাতে আছে, আছামিছ, বেংগলী মানে হিন্দ
তোৰ ষ্টুডেট গেইটা কি ষ্টুডেণ্ট গেইটা?
উম মোৰ মোৰো মিক্স আছে এটা পাঞ্জাবী এটা মাৰোৱাৰী।
পাঞ্জাৱীৰ লগত কি ভাষা কৈ হিন্দী?
হিন্দী হিন্দী হিন্দী।
অ মানে মই সেইটো সুধিছো যে হিন্দীতে মানে চবকে হিন্দীয়ে ক নে অসমীয়ও কৈ সেইটো সুধিছো?
হিন্দী।
তাতেতো হিন্দীয়ে বেছি ভাল লাগে আৰ্মী বোৰক চাই মোৰ মামাও আৰ্মী আছে।
অ তাতে তই যাই কিনেও তোক আগত এন্ট্ৰিটো কৰিব লাগিব।
এন্ত্ৰীও কৰিব লাগে?
অ মই সদাই সদাই এন্ট্ৰী যদি তই নকৰা তোক ডাইৰেক্ট কিনে কৈ দিব তুমি আজি এণ্ট্ৰিটো কৰা নাছিলা নেকি মই পাহৰিছো। নাপাহৰিবা এতিয়া বহুত ষ্ট্ৰিক্ট কৰিছে মানে চাই বোলে এনেকে। অ অ তাৰ পিছত মই চব দিনা মানে একো চাইন কৰিয়ে যাওঁ জনে ন
যিমান হ'লেও সিহঁতে আৰ্মি হয় ন ৰিক্স থাকে সিহঁতৰো ন বাহিৰা মানুহ।
অ এইটোৱে সেইকাৰণে চাইন কৰি কিনে মোক চাব লাগে তাতে। মোৰ ঘৰতকে বিশ মিনিট দূৰ মানে। যদি মই বিশ মিনিট আগত ওলাব লাগে, চাৰিটাৰ পৰা মোৰ আছে ন?
চাৰিটাৰ পৰা তোৰ ষ্টা-টিউচন ষ্টাৰ্ট হৈ যায় ন?
অ', পুৰা।
চাৰিটাৰ পৰা চাৰে নটা একদিনত কেইটা, মানে এই চাৰে নটা যে বাজে, কেইটা ষ্টুডেণ্টক কৰা?
মানে কেনেকৈ কওঁ এতিয়া, চাৰিটাৰ পৰা এটা কৰাওঁ, দেন পাঁচটাৰ পৰা তাতে মানে কোৱাৰ্টাৰতে, পাঁচটাৰ পৰা ছয়টালৈকে এটা কৰাওঁ এটা চাৰে ছয়টাৰ পৰা, মানে আহা টাইমত আধা ঘণ্টা লাগি যায়, চাৰে ছয়টা পৰা চাৰে সাতটালৈকে এটা কৰাওঁ, দেন আৰু অ', এক ঘণ্টা। এনেকে কৰি কিনে, টাইমটো হৈ যায়। উম, দিবয়ে তেওঁক
মাহত কিমান আহে?
টো কাউণ্ট কৰা নাই, ইমান নিদিয়ে ন ফিজটো বঢ়া না-বঢ়াই নাই দিয়ে।
আৰে মই এনেই সুধিছোঁ, মানে এনেই এজনৰ যদি আঠশকৈ লোৱা হয় ত' কেইজন কৰা টোটেল?
এক, দুই, তিনি, তিনি-তিনিচ, চাৰিটা আছে।
তিন, চাৰিটা ষ্টুডেণ্ট? কিমান হ'ব?
এইটো মানে এইটো উম পইচা নিদিয়ে ন, ত' আৰু এনেকে দিলে কি কয়, আৰু কম কৰি দিয়ে এনে
ই ইমান কম, তই ক'বি ইমান কমত
অ', আ-মইটো, এইটোয়ে ন আমাৰ টাইমত আমি কিমান এটা ইং-জোনে জোনে অসমীয়া মানে অসমীয়া ক্লাছৰ হয় সিহঁতে ইংলিছৰ কাৰণে শিকিবৰ কাৰণে বাৰশ দি কিনে ইংলিছ শিকে।
তোৰ ল-তোমাৰ তাতে?
নহয়, বেলেগ। মানে আমাৰ টাইমত, আমাৰ বেটছত
আৰু সিহঁতে দিব হেৰি নাপায় না, ইমান হেৰি
অ', সিহঁতে এনেকে কয়, কি নহয় নহয় আৰু কম মই নিজে মোৰ টাইমত যেতিয়া মেট্ৰিক দিছিলোঁ, মই এইটো কি, মেট অকল মেথছত, মই কিমান, নশ দি কিনে, সাতটাত তিনিদিন।
উম।
নশ দি কিনিছো।
তাকেই, টিউচন কৰাও কষ্ট আছে দেই।
তে?
চবতে কষ্ট আছে।
দে, সেইটোৱে ন যদি মই একদিনা মানে কলেজ গুচি যাওঁ, তাৰ পৰা মই ঘৰত নাহোঁতো।
এই যে কলেজ যে যোৱা, কলেজ যে আহা, সেই কলেজ ড্ৰেছতে টিউচন কৰে মানে ঘৰত?
অ', নহয় নহয়, যদি কলেজ যাওঁ মই ক'ত ত', এটাত আহি যাওঁ মানে, এটাত, দুটাত।
অ' অ'।
আইতাৰ পৰাই আৰু যদি এনে কিবা ফম চম আছে
কলেজত যদি পুৰা একদম যদি একদম প্ৰপাৰ ক্লাছ কৰি পিনে চাৰিটা উলাওতে টিউচন কৰা নহবই না
নহয় সেইকাৰণে নকৰো ন মই
উম
আৰু এতিয়া আৰু ভাল ফিফ তেমন মোৰ ইমান ইমান টাইমৰ লগে ক্লাছ নাথাকিব
উম তাকেতো কষ্ট চবৰে হয় টিচাৰ্চ খিনিৰো কষ্ট হয়। যোনে মেইন শিক্ষাই কোনটোক ভাৱো মই ভাবোতো টিউচন যোনে মানে স্কুলৰ এল পি স্কুলত যোনে শিকাইছে সেয়াহে বেছি কষ্ট হৈছে।
অ